হেল্ল' অ হুন হয় হয় শুনিছো কোৱা
কি কৰিছা
এনেই আছো ৰবা অকনমান এ চাহ খাই কিনে
অহ ভালনে তোমাৰ
হয় হয় ভাল তোমাৰ
মোৰো ভালেই দিয়া
অ উম
খোৱা লোৱা মানে উঠাত অকনমান মানে আজি দেৰি দিয়ক, সেইকাৰণে চাহ খাই আছো বৰ্তমান ভাত অকনমান খোৱাত দেৰি হ'ব।
অঁ
অঁ, এ কি কৰি আছা তুমি এনেই?
মই এনেই আছোঁ।
অঁ
হয়, তুমি যদি ফ্ৰী আছা আমি মানে অলপ। শিক্ষাৰ ওপৰত কথা পাতিম ভাবিছিলোঁ।
হয় হয় আছো আছো নিশ্চয়, যিহেতুে শিক্ষাটো আমাৰ জীৱনৰ কাৰণে আৰু অত্যন্ত লাগতিয়াল। বা আমি জীৱন ধাৰণৰ কাৰনে গতিকে নিশ্চয় আৰু পাতিব পাৰি কোৱা।
হয় তেনেকেই আৰু যিহেতু আমি শিক্ষা নহ'লে আজি আজিকালি শিক্ষা নহলেতো একোৱেই নহয়, জীৱনটো তোমাৰ অন্ধকাৰ নিছিনা হৈ পৰে হয় নে।
হয় হয় হয়।
চব কথাত হয় চব কথাতে আমাৰ শিক্ষা লাগে চব কথাতে। এতিয়া চাবা হা যিকোনো আমি কাম এটা বিচাৰি গলো, তোমাক আগতে সুধিব যে তুমি পঢ়াই চা কিমান? তোমাৰ পঢ়া কিমান? মই তোমাৰ মাৰ্কশ্বিটৰ তোমাৰ পাৰ্চেণ্টেজ কিমান হয়নে।
উম।
তেনেকে তেনেকে আৰু তাৰপিছত অঁ মানে যিটো আমাৰ অভিজ্ঞতা বুলি কৈ ন। ত' এতিয়া দুটাই লাগে, আমাক অভিজ্ঞতাও লাগে লগতে আমাক মাৰ্কশ্বিটৰ পাৰ্চন্দিছও লাগে, এ তুমি এইখিনি কাম কৰিব পাৰিবা নে নাই? ত' সেইটো আমাৰ মাৰ্কশ্বিটৰ ওপৰত ডিপেণ্ড কৰে মাৰ্কশ্বিটৰ মাৰ্কশ্বিটৰ লগতে আমাৰ অভিজ্ঞতাও বিচাৰে।
হয় হয়।
ঠিক তেনেকৈ আমি অভিজ্ঞতা পৰা পৰা যেতিয়া আমি কিবা এটা কৰোঁ। বা পঢ়ো বা ভালকৈ পঢ়ো পঢ়িলেহে আমি অভিজ্ঞতা পাওঁ হয়নে।
হয় হয়।
যিকোনো কাম এটাক ভালকৈ কৰাৰ পিছতে সেইটোৰ পৰা আমি অভিজ্ঞতা পাওঁ।
হয়, এতিয়া চোৱা আমি যদি জীৱনটো ভালদৰে যদি আমি পৰিচালিত কৰিব লাগে। তেতিয়াহ'লে আমাৰ কিতাপৰ শিক্ষাটো আমাৰ বাবে আৰু অত্যন্ত জৰুৰী। লগতে আমাৰ যিটো আৰু বাহিৰ কেতিয়াবা আমাৰ যিটো নৈতিক জ্ঞান সেইটো আমাৰ বাবে ৰপ এক গুৰুত্বপূৰ্ণ এক আৰু, এক অধ্যায় বুলিয়ে ক'ব লাগিব আমি, কাৰণ আমি যিটো বাহিৰৰ বাহিৰা যি টো আমাৰ জ্ঞান সেইটো আমাৰ বহুতৰে মানুহৰ আৰু সেই জ্ঞান তোমাৰ নাথাকে, যাৰ ফলত আমাৰ ধৰি লোৱা সমাজৰ লগত চলি থকা ঘটনা এক আৰু আঁহ সমাজৰ যিবিলাক আৰু আমাৰ অনুষ্ঠান হয় বা আমাৰ তাত ধৰি লোৱা আমাৰ যেতিয়া আৰু কিছু ধৰণৰ আমাৰ সমিতি আদি তাত নিৰ্মাণ কৰা হয়, তেতিয়া আমাৰ সেই ধৰি লোৱা শিক্ষা নথকা বা আমাৰ নৈতিক জ্ঞান নথকা আমাৰ লগবোৰে কিন্তু তাত, স্থান নাপায় বা আমি স্থান নোপোৱা বৰ্তমানলৈকে আমি দেখি আছো গতিকে আমাৰ নৈ নৈতিক জ্ঞানৰ লগতে আমাৰ শিক্ষাৰ লগত সংগত আমাৰ জ্ঞানবোৰো আমাৰ বাবে, অত্যন্ত জৰুৰী তেতিয়াহে আৰু আমি জীৱনটো এক আৰু ভালদৰে আৰু পৰিচালিত লৈ যাব পৰিচালিত কৰি লৈ যাবলৈ আৰু সক্ষম হ'ম।
হয় হয়। এতিয়া ক'ব গ'লে শিক্ষা অকল কিতাপৰ শিক্ষাটোৱে আমাৰ শিক্ষা নহয় হয়নে।
হয় হয়।
আমি জীৱনত আমাক বহুত শিক্ষা লাগে এতিয়া যেতিয়া আমি যেতিয়া আমি সৰু থাকোঁ তেতিয়া। আমাক প্ৰথম শিক্ষা দিয়ে আমাক মা দেউতাই হয়নে তাৰপিছত। পিছত যাওঁ আমি স্কুলত তো স্কুলত, স্কুলত যোৱাৰ পিছত স্কুলৰ শিক্ষকে আমাক শিক্ষা দিয়ে কিতাপৰ পৰা শিক্ষা পাওঁ। মানুহৰ লগত কথা পাতিলেও আমি শিক্ষা পোৱা তাৰ পৰা যে কেনেকে কথা পাতিব লাগে। বা কেনেকে হেই কৰিব লাগে ত আমি বিভিন্ন ধৰণৰ এনেকে শিক্ষা পাও আৰু চব শিক্ষাই আমাৰ কাৰণে জৰুৰী যিহেতু যিহেতু, পৃথিৱীখনত চলিব হ'লেতো চব শিক্ষাই লাগিব হয়নে অকল আমি। পঢ়া শিক্ষাটো লৈ গলে শুই থাকিলে হ'ব নেকি নহয়।
হয় হয়।
তেনেকে আৰু
আমাৰতো প্ৰথম শিক্ষাতটো আমাৰ মা দেউতাৰ পৰাই আমাৰ আৰম্ভ হয়। কাৰণ আমি জন্ম পালে আমি মা দুৰ্গা তাৰ লগতে আমি পোন প্ৰথমে আৰু লগ পাওঁ, তাৰ পিছত আমি আৰু স্কুল স্কুলীয়া জীৱনত যেতিয়া বা প্ৰাথমিক যেতিয়া শাখাত আমি ওলাইছো, হয়তো তেতিয়াৰ পৰা আমাক শিক্ষক বোৰে আৰু আমাক আহ শিক্ষাৰ ক্ষেত্ৰত আৰু যথেষ্ট পূৰ্ণ এক, গুৰুত্বপূৰ্ণ এক ভূমিকা আৰু আমাৰ শিক্ষকসকলেও আমাৰ পালন কৰে। সেইটো আমাক আমি কব লাগিব তেওঁলোকক। কাৰণ যিহেতু আমাৰ অ অ কিতাপৰ লগত সংগত হৈ থকা কথাবোৰ আমাৰ শিক্ষকে আমাক, ভালদৰে বুজাই দিয়ে বা আমাক। তাৰ নজনা কথাবোৰ আমাক ভালদৰে আৰু বুজাই দিয়ে আহ গতিকে আমি যদি। য অ শিক্ষা বুলি কওঁ আমাৰ বৰ্তমান সময়ত আমাৰ শিকা, শিক্ষাৰ যিটো আৰু ভেতি আমাৰ বহুত গুণে আৰু উচ্চ হৈছে। বা শিক্ষা আমাৰ বৰ্তমান সময়ত কবলৈ গ'লে আমাৰ। প্ৰতিযোগিতাৰ যুগ বুলিয়ে ক'ব লাগিব আমাৰ শিক্ষাৰ ক্ষেত্ৰত যদি আমি। বিশেষকৈ কবলৈ যাওঁ কাৰণ আহ আমাৰ। বহু আমাৰ ভাল লৰা ছোৱালী আমাৰ মাজৰ পৰা ওলাই আছে অ ভাল, যদি আমি ভাল কামত আৰু যদি আমি ভালদৰে। নিযুক্তি হ'ব লাগে বা আমাৰ তাত বহু ল'ৰা ছোৱালী তাত আহ পৰীক্ষা দিব যায় গতিকে যদি আমি নিজে যদি। অ ধৰি লোৱা মোতকৈ আৰু কোনোবা নহয় কোনোবা এজন ভাল আছে। গতিকে সেই ভালতকৈ আৰু ভাল কোনোবা আছে। যদি আমি ভাবো যে মোতকৈ কোনোবা ভাল আছে গতিকে। মই সেইজনতকৈ আৰু মই আৰু অধিক ভাল হয় বা মই, ভালদৰে পঢ়ি দেখুৱাই দিম আৰু তেনেকুৱা ধৰণৰ এক আমাৰ। মনত যদি যি ভাৱ বা আমাৰ নিজৰ আত্মবিশ্বাসটো যেতিয়া আৰু গঢ়ি তুলিব পাৰিম তেতিয়া এই আৰু আমাৰ শিক্ষাৰ ভেটিটো আৰু অধিক উচ্চ হ'ব বুলি আৰু মই ভাবো।
হয় হয়।
হয় গতিকে হয় এনে আ তুমি ভ্ৰমণৰ জৰিয়তে আমাৰ কিছু যিটো আৰু জ্ঞান সেইটো আমাৰ বৃদ্ধি হয় বুলি তুমি ভাবানে? আমি যেতিয়া আৰু ভ্ৰমণ কৰিবলৈ যাওঁ কৰবালৈ?
যেতিয়া আমি এব এ কিব ক'ৰবাত তে ভ্ৰমন উহুম সেইটো অনলি আমাৰ এ ধেমালি ধেমালি কৰা বা ফূৰ্তি কৰা সেইটো বুলিয়েই নহয় হয়নে? কেত আমি এ ভ্ৰমণৰ ক্ষেত্ৰত আমি বহুত কথা শিকিবও পাৰোঁ, যেনেকে এতিয়া তে আম লে আছোঁ কিবা এটা বস্তু দেখা পালো বা নদী এতে দেখা পালোঁ, ত বোলে আমাক কেতিয়াবা এনেকুৱা এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহি যায় যে বোলে এইখনতে তুমি ক'ত দেখিছা বা ক'ত আছে? তেতিয়া আমি সেই বস্তুটো লিখি দিব পাৰোঁ পটককে ঠিক তেনেকে আমি আমি ঘূৰিব - ফুৰিব কিয় লাগে কাৰণ আমি বহু কথা শিকিব পাৰোঁ ঘূৰি - ফুৰি বহুত জেগাত বহুত বস্তু দেখা পাওঁ। চব কথা জানিব পাৰোঁ হয়নে?
হয় হয়।
হয় তেনেকে আৰু চব মানে চব বস্তুতে চব চবতে মানে সি চবতে বস্তু থাকে, চবতে শিক্ষা থাকে ত'ত আমি চবৰ পৰাই শিক্ষা আহৰন কৰিব পাৰোঁ।
হয় এতিয়া যদি তুমি কৰবালৈ এনে বাহিৰলৈ ওলাই যোৱা আৰু সেই বাহিৰৰ দৃশ্যবোৰত ধয়তো তুমি আকৌ
দেখা ন নাপাব পাৰা যদি এনেই তুমি চোৱা কিন্তু যদি তাত আমি ভিতৰৰ পিনে আপুনি সেই দৃশ্যটোৰ পিনে যি টি আমি সোমাই যাওঁ, এই ঠাইটোৰ পিনে এতিয়া হয়তো আমাৰ বহু আমাৰ জ্ঞান লাভ হ'ব বুলি আৰু মই ভাবো বা তাৰ মাজত তে আৰু আমাৰ বহু জানিবলগীয়া কথা তাৰ মাজত সোমাই থাকে কাৰণ তুমি চোৱা যে তিয়া আমাৰ ওচৰে - পাজৰে হওক বা আমি যেতিয়া ভ্ৰমণ কৰিবলৈ ওলাই যাওঁ তাত থকা আমাৰ ধৰি লোৱা যি বিলাক খাদ্য আমি ধৰি লোৱা অসমৰ বাহিৰলে গ'লো কৰবালৈ বা আমাৰ অসমৰ ভিতৰৰে কিছুমান আৰু ঠাইবোৰত আমাৰ যি তাৰ যিটো আৰু থলুৱা খাদ্য আমি সেইটো গমেই নাপাওঁ বা কিছু কম সংখ্যক পৰিমাণে আৰু গম পাও। গতিকে যেতিয়া আৰু তাত আমি যাম তাত থকা আমাৰ আহ থলুৱা খাদ্যবোৰ আমি খাব পাম বা খাইও ভাল লাগিব লগতে তাৰ মানুহবোৰ কেনেকুৱা বা ঠাইবোৰ কেনেকুৱা আমি এনে ধৰণৰ আৰু কিছু জ্ঞান আমি আহৰণ কৰিব পাৰো বা আমাৰ কিছু কথা আমাৰ আ বিভিন্ন পৰীক্ষাতো আ আমি এ এনেকুৱা ধৰণৰ প্ৰশ্ন আমি আ হোৱা আমি দেখিবলৈ পাওঁ বা এনেকুৱা ধৰণৰ আৰু যেতিয়া আমাৰ পৰীক্ষাত প্ৰশ্ন আহিব আমি ভালদৰে আৰু লিখিব পাৰিম বুলি আৰু মই ভাবো।
হয়, তুমি ঠিকেই কৈছা দেই।
হয় আৰু আমাৰ আমাৰ আৰু আ কা যিটো শিক্ষাৰ প্ৰভাৱত মোবাইলফোন আৰু মো বৰ্তমান সময়ত এক গুৰুত্বপূৰ্ণ ভূমিকা আৰু পালন কৰিছে। গতিকে মোবাইল ফোনৰ পৰা আমাৰ শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আমাৰ সহায়। পিছে অকনমান এনেই ক'ব পাৰিবা নে?
হয়-হয়, এতিয়া আমি-আমি কিছুমান প্ৰশ্ন আমাক শিক্ষকে দিয়াৰ পিছত আমি সেইটো কৰিব নোৱাৰো কিন্তু সেইটো গৈ পেলাই গুগলত বা ক'ৰবাত চাৰ্জ কৰো সেইটো আমাক দি হয়নে? তেনেকে ইউটিউবত বিভিন্ন ধৰণৰ ক্লাছ পায় তো আমি তাৰ পৰা ক্লাছ কৰিব পাৰোঁ যিকোনো ক্লাছ যে আমাক যি লাগে আমি চব পাওঁ চব পাওঁ যোনটো ক্লাছৰ যোনটো মানে যোনটো হেৰি ক্লাছৰে হওক বা যোনটো চেমিষ্টাৰৰে হওক যিকোনো আমি যদি ইউটিউবত বা গুগলত চাৰ্চ কৰিলে দিওঁ ত আমি সেইটো বিষয়ে পাই যাওঁ। হয়নে?
হয়-হয়।
তেনেকে নেকি আমি তাত সেইকাৰণে আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে বহুতো-বহুতো শিকিব পাৰোঁ।
হয়-হয়, আমাৰ আৰু হয়-হয়, একেবাৰে ঠিক কথাই কৈছা তুমি আমাৰ মাজত আৰু যেতিয়াৰ পৰা সামাজিক মাধ্যমটো ওলাল বা আমাৰ মোবাইল ফোনটো ওলাল তেতিয়াৰ পৰা আৰু আমাৰ মানুহবিলাক আৰু পৰিমানে আৰু উন্নতৰ পিনে আৰু ঢাল খাই আছে বা উন্নতি হোৱা বুলি আৰু মই ভাবো কাৰণ তুমি চোৱা আমাৰ মোবাইল ফোনতোৱে আমাক এনেকুৱা ধৰণৰে সহায় কৰে। তুমি ধৰি লোৱা আমাৰ ৰেডিঅ'টো আমাৰ বহুত দিনৰ আগৰে ওলাইছে আৰু সামাজিক মাধ্যমৰ কিন্তু তাত আমি শুনিবলৈহে পাবা। শুনিব পালেও আমি তাৰ বাঢ়ে আৰু তাতো আমি শুনিবলৈ পাওঁ কিন্তু আমি যেতিয়াৰ পৰা মোবাইল ফোন ওলাল তাত আমি বহুতো নজনা কথা আমি তাত চাব পাৰো বা আমি অ পঢ়িবও পাৰো তাৰ জৰিয়তে। আৰু যদি আমি তাত এবাৰ নহয়, দুবাৰ নহয় আমি যিমান বাৰ চাওঁ সেই মোবাইলত আমি সেই বস্তুটো আৰু চাব পাৰিম। গতিকে মোবাইলে আমাৰ আৰু এই শিক্ষাৰ ক্ষেত্ৰত ক্ষেত্ৰত অ বুলিয়েই নহয় আমাৰ বাহিৰা নৈতিক জ্ঞানৰ ক্ষেত্ৰতো আমাৰ ভাল-ভাল কথাবোৰ জনাৰ ক্ষেত্ৰত বহু পৰিমানে আৰু সহায় কৰিছে। কাৰণ মোবাইলে আমাক আহ যথেষ্ট পৰিমানে সহায় কৰা বুলি আমি এই কাৰণেই কব লাগিব কাৰণ তাত আমি বহুতো নজনা কথা আমি মই নিজেই চাওঁ বা আমি বহু লোকেও তাত চাই থকা আৰু মই দেখা পাওঁ সেইকাৰণে আৰু অঁ মোবাইল ফোনে আৰু আমাৰ জীৱনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আৰু আমাৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ ভূমিকা পালন কৰেই আৰু।
হয়-হয়, ঠিক আছে তোমাৰ পৰা নজনা বহুত কথা শিকিলোঁ। ঠিক আছে, আকৌ কেতিয়াবা লগ পাম। ঠিক আছে, ধন্যবাদ।
হয়-হয়, ঠিক আছে বাৰু দিয়া ধন্যবাদ।